হেল্ল'
হেল্ল'
অ বা কি কৰিছা
অ এনে আছিলো তুমি অ শুনিছো শুনিছো
মই মই এনে আছো
আহ ভাত খালা
ভাত নাই খোৱা তুমি খালা
উ মই জাষ্ট খাই উঠিছো
কিহৰ লগত
আাইছিলে উ ভাজি দাইল ভাত আৰু আৰু আচ চাই লৈছিলে
আত্ছা মই আকৌ আলু ভাজি বনাই আনিছো বনাই থৈ আহিছো আলু ভাজি
আহ লগত
আলু ভাজি বনাইছো তাৰ পিছত আকৌ আলু চিপছো বনালো দেন হেৰি কি কয় মাছ আছে হ'বলা
অহ বাঁহ আজি আলু এ আলু
উম আলুৱে আলু
উ আৰু বাকী বিহু বজাৰ কৰিলা নে
বিহু বজাৰ তেনেকে নাই কৰা তুমি কৰিলা
নাই মোৰো কৰা হোৱা নাই সেই যাম যাম বুলিয়ে থাকি গৈছে
উম পিঠা চিঠা বনাইছা নে নাই
পিঠা নাই তেনেকে এইবাৰ বিহুৰ একো অনুভৱে হোৱা নাই এ বনাম বুলি আছোঁ আৰু লাহেকে আ দুদিনমান আছে যে
আমাৰ আকৌ আজি লাৰু বনাই আছে
অ কিহৰ লাৰু নাৰিকলৰ নেকি
উম নাৰিকল আৰু চুজি
আহ আহ
তুমি তিল পিঠা বনাব জানানে নাই
উম জানো কিন্তু মই বনালে সৰু সৰু হয়
আ আচ্ছা হ'ব বনাৱক বৈ নাজানো
মই বনাই পাইছোঁ
উম উমহ অ মই এবাৰ বনাবলে ট্ৰাই কৰো তেহে হাত পুৰিলে হাত পুৰা পিছত আৰু মানে আজিলেকে চোৱাই নাই সেইটো বস্তু
অ বহুত গৰম হৈ থাকে যে মাহঁতে কেনেকে জানো বনাই
অ ইমান পুৰে
কিন্তু আজিকালি এটা ভাল হ'ল আৰু এই বজাৰ বিলাকত ৰেডিমেড পোৱাই যায় যে পিছলে আমি নবনালেও হ'ব কিনি আনিলে হ'ল আৰু
আহ
ইমান কষ্ট কৰিব নাই
নাৰিকলৰ লাৰু খাই ভাল পোৱা নে মিঠৈ লাৰু নে হেৰি চুজি লাৰু
মই মিঠৈ আৰু তিলৰ লাৰু ভাল পাওঁ নাৰিকলৰ ভাল নাপাওঁ মই নাৰিকলৰ আচলতে ভালে নাপাওঁ পিঠাই হওঁক লাৰুৱে হ
নাৰিকলৰ লাৰুটো বেছি মিঠা হয়
অ সেইবুলি মিঠা বুলিও নহয় মই কিবা এটা ভাল নেপাওঁ খাই
আতচ্ছা হেৰি মানে তুমি নাৰিকলৰ মানে যেনেকে তিল পিঠা থাকে তুমি নাৰিকলৰ পিঠাও নোখোৱা মানে ইমান মানে ভাল নোপোৱা আৰু
উম, নেখাওঁ মই ইমান ভাল নেপাওঁ আৰু এই যে নাৰিকলৰ যে মৰ্টনো পাই যে কিনিবলে‌
কি বস্তু?
নাৰিকলৰ যে মৰ্টন।
অঁ, অঁ, অঁ, অঁ, অঁ।
চকলেটটো যে।
অ' গম পাইছোঁ।
সেইটোও বেয়া পাওঁ মই।
মই আক সেইটো ভাল পাওঁ। উমহ
মোৰ মাও ভাল পায় বহুত সেইটো, মই হে একদম ভাল নেপাওঁ সেইটো।
আৰু আমাৰ কুকুৰজনীয়ে নাৰিকল খাই যে, ত' তাইৰ লগত খাওঁতে খাওঁতে মোৰো নাৰিকল ভাল লাগা হৈ গ'ল।
অ' ভাল পাই মানে তাই।
অ' তাই ভাল পায়।
উম, মিঠা বস্তু ভাল পাই চাগে।
অ' গোটেই মিঠা বস্তু চব খায়। উমহ
অ কুকুৰ বিলাকৰ চুগাৰ নহয় ন?
নাজানো নহয়। চুগাৰ হয় ছাগে কিন্তু অ এতিয়া তোমাৰ অ তাই মানে ইমান লিমিট টো তাই খ ন সেইটো কাৰণে ইমান একো নহয় ছাগে।
ও, সদায় খালেহে
অ' সদায় তাইক দিয়া নহয় মানে কেতিয়াবা ধৰা আজি এতিয়া নাৰিকলৰ মানে নাৰিকল দিছে ন', তো, নাই কল খিনি যে ৰুকি থাকা টাইম খিনিত তাই মানে মাৰ ওচৰতে আছে।
অ' খাব পাব বুলি আৰু।
উম, নাৰিকল খাই ভাল পায়।
আৰু বিহুৰ যোগাৰ কি কৰিছা?
বিহু যোগাৰ কাইলৈ বজাৰলৈ যাম, তেতিয়া কাপোৰ কিনিম ভাবিছো। আৰু কুুৰ্তি এটা কিনিম ভাবিছো আৰু নিজৰ কাৰণে। আৰু তিল কিনিম ভাবিছো নাৰি কল, তেনেকে আৰু কাইলে কিনি মেলি আনি পেলাই, কাইলে ৰাতিলে নহলে পৰহিলে মানে বনাম ভাবিছো আৰু।
আচ্ছা, মোকো অলপ দিবা বনাই।
দিম বাৰু থিক আছে। ভাল হ'লেহে দিম।
তোমাৰ মাততো আহা নাই।
এতিয়া শুনিছা?
নাই, মাতটো বহুত দূৰৰ পা আহা লাগিছে।
অহ, মই মানে হেডফোন পিন্ধি আছো যে সেইটো কাৰনে নেকি।
হেডফোনডাল খুলি লোৱা, শুনা একো পোৱা নাই।
অ', অ', ৰবা মই খুলিছোঁ। তুমি সময়তটো চাই থাকিবা দেই।
হেল্ল'।
হেল্ল'। হেল্ল',
হেল্ল',
হেল্ল, ' অ', এতিয়া আহিছে মাতটো, অ', শুনিছো, - তোকো কৈছিল হ'বলা। অ ', এতিয়া শুনিছো উম', শুনিছো- শুনিছো।
অ ', হেডফোনডাল পিন্ধি আছিলোঁ যে, সেইটো কাৰণে চাগে দূৰৰ পৰাহ আহা নিচিনা আহিছে মাত।
অ', মাতটো একে নুশুনা হৈ গ'ল।
অ ', -অ ', হেৰি তুমি সময়টো চাই থাকিবা দেই এ', -
অ', ঠিক আছে।
উম -উম আৰু বাকী, এতিয়া এনে বহি আছিলো। বাকী তোমাৰ এই ঘৰৰ মানুহখিনিয়ে আহ - আহ, আহিবনে, বিহুত?
বিহুত মানে এতিয়া জেঠাই ইয়াতে আছে বাকী মাহীহত, অ', মাহীহঁত আৰু পেহী- হত আহিব চাগে। প্ৰতি বছৰে আহেই নহয়, বিহু বুলি।
ভালে বিহুত মানুহ, - থাকিলে ভালো লাগে, ঘৰখন।
অ', ঘৰখন ভৰি থাকে যে ভাল লাগে।
উম, ' এনেইতো তেনেকে লগ কৰা নহয়। আমাৰ অ ', মোৰ দাদা আহিব আৰু এই বাঁ- হত আহা কথা আছে। মানে মোৰ বৰমাৰ ছোৱালী আৰু বৰ্তা-বৰমাৰ ছোৱালী। বিয়া দিয়া ছোৱালী তাহাঁত, প্ৰতি আহ, আহিব প্ৰতি বছৰে আহে।
উম', আমাৰ হেৰি সেই মানুহখিনিয়ে, মানে বিহুৱে তেনেকুৱা মানে হেৰিতে উৎসৱতে লগ হৈ যে। সেইকাৰণে ভাল লাগে আৰু আহিবা তুমিও বিহু খাব।
অ', তুমিও আহিবা। অ', সেইটো হয়, - উৎসৱত লগ হৈ ভাল লাগে।
অহ',
মানুহ থাকিলেহে ভাল লাগে ঘৰখনত কবত, -
অ', তেনেকে হেৰি হ'লে লগ খালে বহুত দিনৰ মূৰত লগ পোৱা যায় যে,
উম', তাকে, '
অ, মায়ে হে লাৰু বনাই আছে তাৰপিছত দেউতা আৰু দাদা ওলাই গৈছিলে অলপ আৰু যে জেঠাই তোমাৰ ঊল গুঠি আছে
অ ঊলৰ কাম কৰে ন জেঠাই
ঊলৰ কাম কৰে ঠাণ্ডা দিনত আমাৰ আহ ঠাণ্ডা দিনত আমাক গোটেই খোপাকে মোজা বনাই বনাই দিলে। তাৰ পাছত আকৌ তোৰং চোৰণ এনেকুৱা বস্তুবিলাক বনাই মানে কাপোৰো গুঠে? উম চব জানে বেগ চেগ অ বেগৰ পৰা আদি কৰি মানে তোমাৰ মোজা, কাপোৰ, মাফলাৰ, এনেকুৱা চব বস্তুৱয়ে মানে গুঠিছে
অৰ্ডাৰে ল'ব পাৰিবচোন তেওঁ।
অ পাৰে কিন্তু মানে সে নকৰে আৰু। কাৰণ জেঠাই মানে অকমান বিষ চিষ আছে যে, সেইটো কাৰণে মানে ধৰা বেছি সময় সেইটোত দিবও নোৱাৰে। এতিয়া অৰ্ডাৰ থাকিলে কিছুমান মানুহেতো সোনকালে বিচাৰে ন, ত জেঠাই টাইমতোত দিবও নোৱাৰিবও পাৰে সেইটো কাৰণে মানে সেনেকে নকৰে আৰু।
উম, সেইটো হয়।
উম।
অৰ্ডাৰ বিলাকত এইটোৱে দিগদাৰ মানে এটা সময় এটা দি থৈ দিয়ে যে।
অ মানে মানুহক, আৰু মানুহবিলাকে ধৰা ইমাৰ্জেঞ্চি হ'লেই মানে ঘপকে অৰ্ডাৰটো কৰি দিয়ে।
উম, অহ, একচলি মানুহ বিলাকে জানিবও লাগে যে যে এইবিলাক বস্তু পতককে বনাই নহয়-নহয়, সময় লাগে ন?
অ আৰু মানে কি হয় তোমাৰ দামটো দৰ দাম কৰি থাকে সেইটো এটা বেয়া কথা দিয়াচোন হাতে দি ইমান কষ্ট কৰি বনাই ন?
অ কিমান কষ্ট আৰু সময়ো কিমান যায় আকৌ এইবিলাক বনাওতে।
অ সেই মানুহ বিলাকে নুবুজে।
উম।
আৰু ঊলতো দাম থাকে।
উম থাকে। মোৰ যে ধৈৰ্য্যয়ে নাই জানা? ঊলৰ কামত একেবাৰে।
অ মোৰ যে চকু বিষায় মই এবাৰ চাইছিলো বনাবলৈ, ইউটিউব চাই পেলাই শিকিম মানে এনেকে ভাবিছিলো তাৰপিছত চকু বিষালে সেইকাৰণে নকৰা হ'লো।
উম। এ মানে ইন্টাৰেষ্টে নাই ক'ব গ'লে, সেইটো
মোৰ শিকিব মন আছিলে। অহ ভাল লাগে, মানে মোৰ শিকিবও মন আছিল কিন্তু সেয়া আৰু মানে চকুৰ কাৰণে মোৰ দিগদাৰ হয়।
অহ। সেইটো আৰু জুপি-জুপি থাকিব লাগে ন? ডিঙি চিঙিও বিষ
উম, বহুত দিগদাৰ হয়।
কঁকাল ডিঙি চব বিষ
অহ।
উম।
ঠিক আছে।
উম, ঠিক আছে হ'ব দিয়া।
উম, অহ ভাত খাওঁগে মানে।
অহ-অহ ঠিক আছে হ'ব।
উম, দিয়া, শুভৰাত্ৰি।